হেল্ল'।
দিয়া।
অ', কি কৰি আছা।
এ এনেই আছো ৰ'বা এতিয়া ৰুমতে আছো তুমি।
অ' ময়ো আছো ৰ'বা সেই অকমান আগত ভাত খাই উঠিলোঁ, তুমি খালা না।
ভাত মই খাৱা নাই ৰ'বা খাম আৰু তিনিটা মানত খাম কিজানি।
অ' গৰমো বহুত পৰিছে ন।
গৰমত আপোতো বহুত পৰিছে গৰম
উম, উম। এই আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম ভাবিছোঁ।
কি বিষয় কোৱাছোন।
মানে বিষয়টো আমাৰ বৰ্তমান আমাৰ অসমত মানে আৰু যি তোমাৰ অৰুণাচলৰ ফালে বহুত ভয়ংকৰ টেইছে বানপানীৰ সমস্যা। বহুত হৈ আছে, দেখিছাই কিজানি সামাজিক মাধ্যমত। হয়, গতিকে এই
হেল্ল'
অ' অ' শুনি আছানে?
অ' শুনিছোঁ। তোমাৰ মাতটো অলপ অলপ ফাচি আহিছে।
হয়, বান পানী সমস্যাটোৰ বিষয়ে মই আলোচনা কৰোঁ কেনেকুৱা হ'ব।
বেয়া নহয় ভালেই হ'ব বাৰু। বানপানীতো আমাৰ হৈ থাকে অসমত গুৱা তোমাৰ গুৱাহাটীততো বেছি হয়।
গুৱাহাটীততো প্ৰায় হৈয়ে থাকে তোমাৰ এই বাৰ একেবাৰে বানপানীৰ সৃষ্টি হৈছে কৃত্ৰিম বান মানে বহুত সমস্যাৰ সৃষ্টি হয়, এই তোমাৰ আমি এতিয়া স্কুল কলেজত যোৱা ল'ৰা ছোৱালীবোৰ বা অফিচ কাছাৰীত যোৱা মানুহবোৰক বহুত সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ মানে এই দিন হাজিৰা কৰা লোকসকলৰ বাবেতো বহুত সমস্যা হয় যেনেকৈ মানে তেওঁলোকে ধৰা বানপানী হৈ গ'ল, বানপানী হলেতো আৰু কতো কাম নাপাব। কাম নহলেও তেওঁলোকৰ আৰু দিন হাজিৰা কৰি যিহেতু মানে জীৱন নিৰ্বাহ কৰে গতিকে তেওঁলোকৰ উপাৰ্জন নহলে লগ গোনে থাকিবলগীয়া হয় গতিকে মানে বহুতো সমস্যা হয়
শুনি আছা
সমস্যা হয় অ শুনি আছো কোৱা
উম পিছে তোমালোকৰ গাঁৱৰ ফালে কিবা এনেকুৱা সমস্যা আছে নেকি বানপানীৰ
বানপানী আমাৰ ইয়াত হয় চানে ৰবা তোমাৰ লাষ্ট
অ অ
বাইশত নে একৈশত হৈছিল তেনেকে
অঁ অঁ
সমস্যা মানে তোমাৰ সেইবিলাকে সমস্যা আৰু এই তোমাৰ অলপ অসুবিধা হয় মানুহবিলাকৰ
উম আৰু এই যে খেতি পথাৰতো নষ্ট হৈ যায়
হয় হয় খেতি পথাৰ নষ্ট হয় আমাৰ খাল বিলাকত এই যিবিলাক মাছ জীয়াই থৈ দিয় জীয় আমাৰ বিলাকৰ চব মাছ ওলাই যায় তেনেকুৱাই আৰু হয় হয় উলাই যায় তেনেকুৱা আৰু সমস্যা মানে বানপানী হ'লে ছাৰৰ ফালৰ পৰা সমস্া হয়
ঠিকেই ঠিকেই সকলো লোকৰে সমস্যা
তাকেইো সকলো লোকৰে সমস্যা আৰু থাকিব জাগা নোহয়ে আৰু মানে তোমাৰ শিবিৰ বিলাকতে থাকে চৰা চৰা জাগা জোগ বিলাকত থাকে হয় তেনেকুৱা
হয়, হয়।
বাকী তোৰ তোমালোকৰ ফালে হয় নাই মানে
জেঠাহতঁৰ ঘৰ হৈছিল আমাৰ মাহতঁৰ ফালৰ এই ঢকুৱখানা গতিকে মানে ঢকুৱাখানাততো বানত মানে বহুত ডাঙৰ সমস্যাই সৃষ্টি কৰে প্ৰায় মানে এইটো শুনিয়ে থাকা যে ঢকুৱাখানা, লক্ষীমপুৰ এনেকুৱা ঠাই বিলাকত মানে আজি যি ভয়ানক পৰিস্থিতি তাতে মানে এনেকুৱা হয় তোমাৰ প্ৰত্যেক গাঁওখন গাঁৱৰে মানে যিমানবোৰ গৰু ছাগলী পশুধন মানে দৰ উটি যায়। পানীত মৃত্যু মুুখত পৰে, মানুহও মৃত্যু মুখত পৰে। আৰু যিসকল মানুহে মানে ধৰা তাকে তেওঁলোকে মথাউৰি কাষত বা স্কুল ঘৰ এনেকুৱা ওখ ঠাইত আশ্ৰয় শিবি শিবিৰত আশ্রয় ল'বলগীয়া হয় আৰু তোমাৰ ৰিলিফ ৰিলিফৰ চাউল, দালিৰে সেনেকৈ মানে প্ৰায় দুশ, তিনিশ, চাৰিশ মানুহ একেলগে পাবলগীয়া হয় মানে বাথৰুম লেট্ৰিন এটাই বহুত মানে মানে পৰিস্থিতি মানে ভয়ংকৰ তেনেকৈ মানে থাকি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হয় প্ৰতি বছৰে তাৰপাছত মানে এতিয়া লাহ লাহেকৈ ভাল হৈছে বাৰু বৰ্তমান। পৰিস্থিতি
হয়, হয়। আৰু তোমাৰ হেৰি মানে এতিয়াতো হয় এতিয়াতো ধেমাজিত বানপানী হৈ আছে, ডাঙৰ মানুহ
হয়, হয়্ অ' এই যে কিবা মানে কি কয় এটো অৰুণাচল ফালে ডেম্পৰ পানী খুলি দিলে নেকি বোলে।
হয়, হয়। ধেমাজিত তোমাৰ ধেমাজিত এতিয়া তাত ডাঙৰ বানপানী হৈছে।
অ' অ' হয়, হয়।
মই পালো নিউজটো পৰহি ভ্বৰ আজি এসপ্তাহ মানে হ'ল খবৰ।
অ' অ'।
কিন্তু ধেমাজিতটো বান বানপানী হৈছে যেতিয়া, চৰকাৰে কিবা কানি দিব মানুহ মানে যি বুলি কয় কিবা যিবিলাকৰ ঘৰৰ ভাঙিছে
অহ'
গৰু, ছাগলী, ছাগলী বিলাক।
হয়, হয়।
কিছুমান উটি গৈছে কিবা হৈছে সেইবিলাক
উম।
হ'ব বুলি কয়, সেইয়াই আৰু বানপানী হ'লে চ'ব হয়, হয়। দিব দিবা তোমাৰ জীৱ জন্তু বিলাকৰো সেই হয় মানে
বহুত মানে মৃত্যু মুুখত পৰে।
মৃত্যু মুখত পৰে তেনেকুৱা। হয় আৰু বানপানী হ'লে অসুবিধা হয়। বহুত অসুবিধা।
তাকেই তো এই এতিয়া আমাৰ যদি তোমাক মই উদাহৰণ হিচাপে কওঁ আমাৰ গুৱাহাটী মহানগৰীত আমি এতিয়া মই প্ৰায় পোন্ধৰ বছৰ মানে থাকিলোঁ। এতিয়া মানে ইয়াত এনেকুৱা হয়, তোমাৰ প্ৰতে প্ৰত্যেক দিনাই মানে যেতিয়াই বৰষুণ আহে, তেতিয়াই মানে এ বানপানী হ কৃত্ৰিম বানৰ সৃষ্টি হয়, মানে ইয়াত কি কৰে জানানে? নলা নৰ্দমা সমূহত মানে মানুহবিলাকৰ ঘৰুৱা জাবৰ জোঁথৰ বিলাক পলিথিনৰ দি মেৰিয়াই নলত পেলাই দিয়ে গতিকে মানে পানীটো যাব নোৱাৰে যাব নোৱাৰিলে পানী আকৌ ৰাজপথত উঠে উঠিলে আৰু তোমাৰ কৃত্ৰিম পানৰ সৃষ্টি হয়। তোমাৰ অনিল নগৰ, নবীন নগৰ, ৰাজগড়, এইবিলাকৰ হয়তো শুনিয়ে থাককা ন। অ' গতিকে ত সেই ঠাই বিলাকতো অ' কোৱা?
কোৱা-কোৱা-কোৱা।
মানে তাতে সেই ঠাই বিলাকত অ' অনময় ধৰণে অনিল নগৰ নবীন নগৰ। বা ৰাজগড় সেইবিলাক ঠাইত যি মানে ইমান ধুনীয়া ডেভলপ জেগা হয় নে নহয়। গুৱাহাটীখন এখন মহানগৰ হয় গতিকে এনেকুৱা এখন মহানগৰৰ যদি এনেকুৱা ধৰণৰ পৰিস্থিতি। তি হ'বলগীয়া হয় তেতিয়াহ'লে বাহিৰৰ মানুহে বা কি আমাক আমাক কি কব বোলে ইমান এখন বোলে অসমখনৰো গোটীখনেতটো প্ৰধান মহানগৰ মানে তাত। তাতে যদি এনেকুৱা অৱস্থা হয় এজাক বৰষুণৰ পানীতে যদি মানুহ ওলাব নোৱাৰা পৰিস্থিতি, মানুহ নলাত সোমাই মৰে। লৰা স্কুলীয়া ল'ৰা ছোৱালী চাকৰিয়াল দিনহাজিৰা কৰা মানুহৰ ইমান অসুবিধা হয়। গতিকে এই অসুবিধা সমূহ মানে, আমি মই ভাবো আমাৰ মানুহৰো কিছুমান ভুল আছে যেনেকুৱা মই ক'লোৱে তোমাক যে জাবৰ জোথৰ বিলাক নলা নৰ্দমত পেলাহি। যাৰ ফলত মানে য এই নলাবোৰ বন্ধ হৈ যায় আৰু পানীতটো আহি ৰাজপথত এনেকুৱা ধৰণৰ সমস্যা।
তাকেতো মানে তোমাৰ এইবিলাক, এ গুৱাহাটী মানে তোমাৰ কি ক'বা আৰু নলা নৰ্দমা তোমাৰ এইবিলাক ভৰলো চৰলো এইবিলাক নদীৰ পুতিয় মানে জাবাৰ-যুথৰ। পেলাই একদম গুটি পেলাল একদম তোমাৰ পানীবলাক যাবই নোৱাৰে। মানে আৰু হ'ব আৰু পিছতটো আৰু বেয়া হ'ব। অলপ মানে অৱস্থা মানে এতিয়া তোমাৰ যিটো অৱস্থা হৈছে। আৰু চাৰি পাঁচ বছৰ পিছতো মানে আৰু দৰ্জা বিলাক। আৰু কুটি বিল্ডিং বিলাক বনাই আছে তাৰপিছত তেনেকুৱা আৰু মানে। সেইবিলাক জেগাত যিহেতু পানী যাব নোৱাৰে আৰুতো পিছত অসুবিধা হ'ব বহুত অসুধা।
হয়-হয় ঠিকেই কৈছা যদি। মানে আমাৰ মানুহবোৰ যদি মানে এনেকুৱা মানসিকতা বিলাক যদি এনেকুৱাই হৈ থাকে মানে। মানুহ বিলাকে ভাবে মুক্ত কোনে দেখা নাপাই। পেলাই দিছো মইহে পেলাইছো এনেকে যদি সকলোৱে যদি পেলাই থাকে নলা নদমবোৰ ভৰ। কৰি দিয়ে কাৰণ আজিকালি গুৱাহাটী পৌৰ নিগমৰ গাড়ী বোৰ আমাৰ প্ৰায় ঘূৰি থাকে ঘৰে-ঘৰে। জাবৰ জোথৰ বিলাক নি। বলে গতিকে তেওঁলোকে গাড়ীত দিব লাগে, গাড়ীত দিয়াৰ সলনি যদি সেনেকৈ তেওঁলোকে কৰে। তেতিয়াহলেতো নিশ্চয় সকলোৰে সমস্যা হ'ব তেওঁলোকৰো আনকি এদিন ল'ৰা ছোৱালীৰ সমস্যা হব তেওঁলোকৰো এদিন সমস্যা হ'ব হয়নে যোনে এনেকুৱা কৰে। গতিকে সেইটো বুজিছে বুজিব লাগে।
মানে মোৰো কিছুমান দায়িত্ব আছে। সিহঁতেতটো পইচা লৈ থাকে মানে। বিলাক ডাষ্টবিন চাবিন পৌৰ নিগমৰো দায়িত্ব টো আছে অলপ সিহঁতেতো কিবা পইচা পাতি লৈ থাকে তোমাৰ।
হয়-হয়।
এইবিলাক লৈ থাকিলে সিহঁতে জাবৰ-জোথৰ বিলাক
অ' মাহে-মাহে কিবা মই শুনা মতে ত্ৰিশ টকা লয় মাহেকত।
হয়, মানে হয় সিহঁতে অলপ এইবিলাক চ চাব লাগে নলা ন ত যাতে জাবৰ জোথৰ পেলাব নোৱাৰে চাফা কৰিব লাগে অলপ নলা নিলাক কি হয়। পৌৰ নিগমৰ কামেই হৈছে সি তোমাৰ চাফ চিকুণ কৰি ৰখাৰে মানে সিহঁতৰ দায়িত্ব সেইটো সিহঁতৰ বেলেগ দায়িত্ব নাই গুৱাহাটীখন চাফ চিকুণ কৰি। তোমাৰ টাউন খন চাফ চিকুণ কৰি ৰাখিব লাগে সিহঁতৰ সেই বেলেগ কামে কিন্তু সিহঁতে দেখোন নকৰে এইবিলাক মানে কৰে নকৰে নহয় কিন্তু কম কৰে মানে ডাষ্টবিনত জাবৰ জোঁথৰ - জাবৰ জোঁথৰ বিলাক এনে
আৰু এতিয়া তুমি মন কৰিবা যদি গুৱাহাটীৰ ফালেদি এতিয়া তুমি গুৱাহাটী খন অকমান ঘুৰা নহয় ঘূৰা ফুৰা কৰেকেইদিনত তেতিয়াহলে মন কৰিব ৰাস্তাৰ কাষ কাষে কাষে ইমান অস মানে অসহ্যকৰ গোন্ধ ওলাই থাকিব তোমাৰ ৰাস্তাৰ কাষতেই মানে ডাম্পিং গ্ৰাউড কৰি দিছে তাতে লেতেৰা বস্তু জাৱৰ জোথৰ বৈ পেলাই। ক ভাবো এনেকুৱা কৰিব নালাগে এটা নিৰ্দিষ্ট মানে মানুহ নথকা ঠাই এনেকুৱা লব লাগে। বা য'ত মানে এইবোৰ জমা ৰাখে হয় ন ৰাস্তাৰ কাষতে এনেকে যদি জাবৰ জোথৰ লেতেৰা গোন্ধৰ নাকত ধৰিহে তুমি মানে ৰাস্তা পাৰ হব লাগিব আমাৰ ইফালে আছে। অ দুই এজেগা তাতেই মানে পেলাই তাৰ পৰা আকৌ গাড়ীয়ে লৈ যায় মানে হে কৰে মানে তাত ষ্টপ কৰি ৰখা হয় জেগা এইটো। এনেকুৱা কৰিব নালাগে দাম ৰাষ্ট্ৰীয় ঘাইপথ উম
এইবিলাক মানে একদম দুৰ্গন্ধ যাব নোৱাৰি প বস্তুবিলাক পচি থাকে। পচি গোন্ধ ওলাই বহুত দিনৰ বস্তুবিলাক
অ অ লেতেৰা বস্তুবোৰ আৰু সেইবিলাকত যেতিয়া বানপানী হ'ব বানপানী সেইবিলাকো তাৰ মানে লৈ আহিব বানপানী সেইবিলাক চা ত কিমান বেমাৰ হ'ব ভাবাচোন।
অ হয় হয় ঠিকে দিয়া পিছত দিয়া হব আহিছো
অ ঠিক আছে এতিয়া বন্ধো আজি মানতে আমি সামৰিছো আমি পিছত আমি আলোচনা কৰিম।
হয়
ঠিক আছে ধন্যবাদ।